হেল্ল'
কি কৰিছো মোক ফোনে নকৰা তুমি?
অ' কৰিছো, কৰিছো মই কিবা অলপ ব্যস্ত আছিলো।
ইমান ব্যস্ত নে এপাক ফোন কৰিব নোৱাৰা।
অ' নাই অলপ মনে ফুৰি আহিলো।
অ' কি কৰিলো কিবা খালা নে নাই?
নাই, নাই খোৱা নাই এতিয়া অলপ দেৰিকৈ খামে আমি মেগ
অ' মই এই আম খালো ৰ'বা আম, আম খোৱা নে?
উম, খাও, খাও কিয় নাখাম।
আম খাই ভাল পোৱা, মই খাই কোনটো আম ভাল লাগে?
অ', ভালতো তোমাৰ এইটো একিব এ লেঙেৰা আমটো, লেঙেৰা আমটো ভাল লাগে।
বালেহে ভাল পোৱা তুমি, তুমি মানে অমৰ ৰস খাইও ভাল পোৱা
য়েছ মই নিজে বনাও কেতিয়াবা।
ইৰাত য়েছ কোৱা চোন।
অ' চৰি।
আমৰ ৰও খাই ভাল পোৱা ন আমৰ ৰস?
হয় হয় ৰসটো খাই ভাল পাওঁ।
ঠিকে আছে দিয়া, ময়ো ভাল পাওঁ খাই। মোৰ মাতটো সুধিছানে? মোৰ মাতটো শুনিছা? মই এতিয়া আচাৰ বনাই আছো।
ওৱাও
অ আচাৰ
অ তুমি আচৰ বনাব জান মানে?
অ মই তোমাৰ এটা এটা ধুনীয়া আচাৰ আচাৰ কেনেকে বনায় কওঁ ৰবা তুমি কাজি কালি চেষ্টা কৰিবা এবাৰ হা
কিহৰ আচাৰ বনোৱা তুমি?
হা মই মই কিহৰ আচাৰ বনাও মই আমৰ আচাৰ বনাও কেনেকে বনাবা জানা?
কোনটো?
অ তুমি এ কেঁচা আম যে আছে কেঁচা আম
অ
পাঁচশ গ্ৰাম ল'বা মানে আধা কেজি ল'বা তাছত নিমখ তিনি চামুচ পাঁচ চামুচ মান ল'বা তুমি নিমখ খাই যদি ভাল পোৱা তোমাৰ সোৱাদ অনুসৰি ল'বা আৰু তাৰপিছত তুমি হালধি গু়ৰি এচামুচ ল'বা জলকীয়া গুড়ি দুই চামুচ ল'বা, সৰিয়হ গুড়ি দুচামুচ ল'বা মিথি এচামুচ ল বা আৰু মৰি এ এচামুচ ল'বা, হিৰ ল'ব পাৰা আৰু আৰু সৰিহৰ তেল ল'বা মিঠাতেল যিটো আমি খাওঁ যে
মিঠাতেলটো ন সৰিহৰ এনু পিয়ৰটো নে দোকানৰ পৰা কিনি আনাটো
তোমাৰ তুমি যদি তোমালোকৰ পিয়ৰ আছে জানো, মানে শু শুদ্ধ সৰিয়হৰ তেল আছে জানো?
অ শুদ্ধ সৰিয়হ তেল অ আমাৰ ইয়াতে ওচৰত পায়
অ তে তুমি সেইটোৱে ব্যৱহাৰ কৰিবা তুমি তাৰ পিছত হেৰি কৰিবা কেঁচা আমটো ভালদৰে ধুই সম্পূৰ্ণৰ শুকাই সৰু সৰু টুকুৰাকে কাটিবা
অ
হা তাৰ পিছত আ-মত নিমখ মিলাই আ- চাৰি, ছয় ঘন্টা বা এৰাতি দি থৈ দিবা তাৰপিছত মিথি আৰু মড়ি অলপ ভাজি গুৰি লবা এ এ এটা এটা বতিত স
জলফাইত জলফাইৰ আচাৰটোৱে ভাল পাওঁ
মই এইটো এইটো তুমি চেষ্টা কৰিবাচোন মই কৈ আছো শুনা
অ অ
তাৰপিছত তুমি নি থি মুড়ি অলপ ভাজি গুৰি খিনি কৰি ল'বা এখন এটা বাতিত সৰিয়হ গুৰি, হালধি, জলকীয়া গু়ৰি মেথি হিং এইবোৰ মিলাই ল'বা, তাৰপিছত সৰিয়হৰ তেলটো ধোঁৱা কিবা ধোঁৱা ওলোৱা লৈকে গৰম কৰি অলপ ঠাণ্ডা কৰিবা হা'।
অ', হ' হ'।
মচলাবোৰ আমৰ সৈতে ভালদৰে মিহলাই তাৰ ওপৰত গৰম তেল ঢালি দিবা। তাৰ পিছত টুকুৰা টুকুৰিবোৰ তোমাৰ তেলত ডুবি যাব আৰু সেনেকে দিবা তেলখিনি। যে তেলত হেই হয়। ধুনীয়াকে চাফাকে অ' আইনাৰ বটলত মানে কাঁচৰ বটলত বা আইনাৰ বটলত তুমি পাঁচ দি চাৰি পাঁচ দিন ৰ'দত ৰাখিবা ভৰাই কিনে ৰ'দত ৰাখিবা। তাৰপিছত তোমাৰ প্ৰতিদিনে অলপ অলপকে পুৱাৰ প্ৰতিদিনে তুমি প্ৰতিদিনে অলপ অলপ জোকাৰি দিবা হা'।
অ'।
তাৰপিছত তুমি এনেকে প্ৰায় অ' তোমাৰ সাত দহ দিনৰ পিছত আচাৰ খোৱাৰ বাবে সাজু হ'বা আৰু, ধুনীয়া কে সোৱাদিস্ত আচাৰ খাবা আৰু তুমি।
হয়, হয়।
অ' তুমি কি জলফাই আচাৰ খোৱা নেকি?
অ' মই জলফাইটো মানে বহুত ভাল পাওঁ। জলফাইত তেতিয়া আহ আচাৰ বনাব ন ধুনীয়াকৰি, জলফাই জলফাই জল জলফাইটো আমি যেতিয়া প্ৰথম গছৰ পৰা পাৰি আনিলো ন, গছৰ পৰা পাৰি আনি আপুনি উহাব লাগিব, মানে গৰম পানী দি উহাব লাগে। সেইটো উহাৰ পিছত ৰ'দত মেলি দিলা তুমি, মাজে মাজে পিচ কৰি দিলা নিমখ লগাই কিনে নিমখ হালধি লগাই কিনে অ' কেঁচাইটো পাৰি মজা লাগে কেঁচা খাই।
তাৰপিছত কেনেকে কৰা?
অ'হেম ফাৰ্ষ্ট আমি ধৰ কেঁচাই যদি জলফাইৰ কাৰণে যদি বনোৱা যায় আচাৰটো। ত‌' তুমি ফালি থ'লা মাজে মাজে অলপ অলপ পিচ কৰি। তাতে তুমি নিমখ হালধি সানি কিনে ৰ'দত মেলি দিব লাগে। একদিন এনেকে মেলি দিলা, তা তাৰপিছত তুমি ৰাতি আহি কিনে তেল ল'লা বেহাৰৰ তেল। খাটী বেহাৰৰ তেলটো দিলে বেছি ভাল। তাতে তুমি আইনাৰ এটা বৈয়াম ল'লা, বৈয়ামত তুমি তেল দিলা নিমখ দিলা বহুতখিনি বস্তু দি দিলা মচলা পাতি দি পেলাই জলকীয়া দি দিলা এ কৰি চাবা গ'ম পাবা। উম, এনেকে কৰি, জলফাইটো কৰি কেনেকুৱা লাগে কৰি পাইছা নে নাই?
নাই কৰা অ', কোৱাচোন?
অ' মই যেনেকে ক'লো সেনেকে কৰিবা। মই এটা মানে কাম কৰি আছিলো, মই এটা গল্প মই এইয়া ইয়াতে এটা গল্প লিখি আছিলো।
এই হ'ব দিয়া গল্প আৰু আগতে আচাৰ দিয়া কোৱাচোন তুমি মানে ভালকে, গল্পটো পিছত শুনিম তোমাৰ। তুমি আছা আছা এই- তোমালোকৰ তাত যে মই এদিন আম সেই আচাৰ খাইছিলোঁ। তেঁতেলী আচাৰ খাইছিলোঁ। কেনেকে কি আছিল ন সেইটো ক'ৰপৰা আনিছিলা?
অ' আমাৰ ইয়াতে ওচৰত একডাল গছ আছে। তেতেলীৰ গছ অ' আমাৰ ওচৰতে হয়। তাৰ পৰা আনিছিল, তেতেলীটো ভাল লাগে। চবতকে ভাল লাগে তেতেলী, জলফাই এই দুটা বেষ্ট আৰু
অ' অ' অ' সেইটোয়ে তেতিলীতো বিৰাট সোৱাদ লাগে।
হয়, আমৰা আমৰা কোনটো বস্তু চিনি পায়না আমৰা?
অ' পাওঁ।
আমৰাতো কিমান ডাঙৰ, জলফাইতকে অলপমান ডাঙৰ।
হয় নেকি।
হয়, চিনি পায় আমৰাটো কেনেকুৱা?
আমৰা অ' আমৰা তোমাৰ মাছৰ লগতো খাব
অ' মাছৰ লগত, মাছৰ লগত যেতিয়া বনাব নহয়, তেতিয়া আৰু বেছি ভাল লাগে।
হয়নো তোমালোকৰ যে তেঁতেলী আচাৰটো বনাইছিলা তুমি কেনেকা বনাইছিলা?
তেঁতেলী আচাৰটো বনোৱাটো ইমান সহজ নহয়। তেঁতেলী আচাৰটো বনোৱা বহুত কঠিন হয় বা মানে ধৰক আপোনাৰ মিঠাই টো যেতিয়া পাৰি আনিব অলপ মানে কেঁচাটো নহয়। আপোনাৰ যেতিয়া পকিব ধৰিব সেইটো বস্তু তেতিয়া আনিব লাগিব।
হয় নেকি।
উম, তেতিয়া তুমি বাকলটো চলাই ল'লা। সেইটো ডাইৰেক্ট কৰিব পাৰি। ৰ'দত মেলি থৈয়, ৰ'দত একদিন ৰ'দত মেলি থৈ দিলে, বেছি ভাল হ'ব। নেমেলিলেওঁ কথা নাই, হয়। সেনেকৈ বনাব পাৰা তুমি।
বখলিয়াই বিৰাট চইন্তান।
উম।
আৰু কোৱাচোন কি কি আছাৰ ভাল আৰু মইটোতো
আমলখি, আমলখি, আমলখিটো কেনেকে বনাই সেইটো গ'ম পোৱাই নে নাই আমলখি?
গ'ম নাপাওঁ, গ'ম নাপাওঁ। আমলখি খাই মোৰৰ বহুত ভাল লাগে।
কওঁকচোন
মই মানে এটি শুনিছিলোঁ। আমলখি আছাৰ বনোৱাটো তুমি কিবা ভাল পোৱা নে নোপোৱা এনেকে এইটো গ'ম নাপাওঁ নহয়।
অ' মই মানে ভাল পালোঁ বেয়া নাপালোঁ। তাৰমানে আমলখি আছাৰতো কেনেকে বনাই নাজানোঁ।
তুমি নাযায়া আমলখি আছাৰ খাই পাইছা নে নাই?
অ' মই আমলখি আছাৰ খাই পাইছোঁ। কিন্তু টোৰ বহুত মানে মোৰ তিতা যেন লাগে খালে।
তুমি আমলখি সেই কেনেকে খাই ভাল পোৱা। মই মানে অলপ বেলেগকে খাই ভাল পাওঁ। আছ থ্ৰাৰ্টি, তুমি আমলখি বোৰ ল'বা তাৰপিছত যিখিনি মছলা তেল চেল আছে ইত্যাদি বস্তু বস্তুবোৰ ল'বা হা তাৰপিছত তুমি আমলখি লখিবোৰ ভালদৰে ধুই কেনে শুকাব লাগিব দেই। ভিজা ভিজা নহ'ব আকৌ পানী অ' তুমি দহ সাত পাঁচ সাত। সিজাই ভিজাই থবা তাৰপিছত পানী খিনি সম্পূৰ্ণ শুকান নকৰিবা আৰু আঁতৰি আনি তাৰপিছত তুমি মচলাবোৰ দি কেনে ভাজি ল'বা আমলখি আৰু মেথি। এইবোৰ মচলাবোৰ ভাজি ল'বা। তাতে তুমি সৰিয়হৰ তেল অ' দিবা ধোৱা সৰিয়হৰ তেল দিবা আৰু অলপ গৰম সমূহ হোৱালৈ।
অ' অ'।
তাৰপিছত তাতে আমলখিত আমলখি, নিমখ গুৰি, সৰিয়হ গুৰি, শিং, সেইবোৰ চব মিলাই ল'বা হা'!
উম, আটচ্ছা অ'।
তাৰ পিছত ঠাণ্ডা সৰিয়হ তেলটো সকলো ভালদৰে মিলাই লবা। তাৰপিছত পৰি শুকাৰ আৰু শুকান আচাৰ বটলত ভৰাই লবা হা'! চাৰি তিনি-চাৰিদিন মানতো ৰ'দত দিবই লাগিব প্ৰতিদিনে এবাৰকৈ জোকাৰি দিবা। তাৰপিছত তোমাৰ অলপ তাৰপিছতো অলপ ৰ'দ পোৱাৰ পিছত তোমাৰ আচাৰটো বঢ়িয়া হৈ যাব।
উম।
তুমি তাতে হেৰী কৰিবা অ' অলপ দুখ দুশ-পঞ্চাছ গ্ৰাম মান গুৰ ল'বা হা'! গুৰ ললে আৰু অলপ মিঠ মিঠা-টেঙা সোৱাদটো পাবা। তুমি কি কৈ আছিলা কেনেকে ভাল পোৱা আমলখি?
গুড মই আমলখিটো ভাল পাওঁ কেঁচা মোক কেচা আমলখিটো ভাল। খাইকিনে যেতিয়া আপুনি গছ কিনি আনিব বা গছত পাই পাৰিব। আপুনি ধুনীয়াকে কুটি ল'ব, কুটি লৈ কিনে কলা নিমখ দিয়ে নহহ। কলা নিমখটো দি কিনে আপুনি যেতিয়া খাই পাইছেনে এনেকে কলা নিমখ দি কিনে?
অঁ।
ক'লা সেই ডাঙৰ-ডাঙৰ ক'লা নিমখ দি কিিনে খাব নহয় তেতিয়া বহুত ভাল। মই সেইকাৰণে মই আচাৰটো আমলখিৰ মানে আম আচাৰটো মই নাখাও। আৰু আমলখিত ভিটামিনটো আছে বহুতখিনি আছে আমলখিৰ আৰু এ আমলখিৰ আৰু এটা উপকাৰ আছে। আপোনাৰ চুলি-চুলিবোৰ সৰে জানো?
অ' বহুত সৰে, মানে কিমান সৰে মই তোমাক জনাব নোৱাৰো।
অ' আপুনি তাতে এটা কাম কৰিব পাৰে, চুলি যদি আপোনাৰ চুলি সৰে ন, তেতিয়া আপোনাৰ আৰু পক চুলি পকে। অ' দুটামান কাম কৰিব পাৰে জবা ফুল, আমলখি। গম পাইছেনে? অ' এইবিলাক আন আনি কিনে আপুনি বটিব বটিব
হয় হয় দিয়া দিয়া ঠিক আছে মই চেষ্টা কৰিম দিয়া। মই এইটো বস্তু তুমি তুমিও কৰিবা।
অ' অ' মই কৰিছো মই কৰিছো কাৰণে কতাহাৰ কত মোৰ মানে মোৰ ৰিজাল্টটো ভাল ৰিজাল্ট আহিছে।
তোমাৰ মানে ভাল পাই ভাল হেই পাইছা আৰু।
অ' ভাল ৰিজাল্ট আইছে মোৰ। অ'! মোৰ তাৰমানে যিখিনি পকা চুলি আছিলে, সেইখিনি পকা চুলি মোৰ বাচি গ'ল।
বঢ়িয়া।
উম। মই এনেকে সপ্তাহত তিনদিনকৈ লগাইছো কিন্তু হয় নিয়ম আছে লগোৱাৰ।
অ অ দিয়া, ঠিকে আছে দিয়া।
সপ্তাহত তুমি তিনদিনকে